উ-
অ' হ' মোৰ ভইজটো আহিছে নে?
অহ, আহিছে আহিছে।
অ' অ' খবৰ পাতি কেনে তোমাৰ বন্ধু? অ' আহিছ- ছে বাকী তোমাৰ খবৰ কোৱাচোন?
খবৰ আছোঁ ভালেই। এতিয়াতো গৰম বন্ধ আৰম্ভ হৈছে।
অ', অ', অ', ঠিক। বাকী, ভাত-চাত খেলা নে খোৱা নাই তুমি? অ', ভালে। ভাত খেলা নে তুমি?
অহ, খাইছোঁ খাইছোঁ।
বা ইমান জল্দি?
অহ, আমাৰ জল্দিয়ে হয়। মানে, গৰম ন, সেইকাৰণে জল্দি খাই- লওঁ আৰু।
অ' অ', ভালে ভালে। কথাটো ঠিকেই কলা তুমি।
অ'
অ' অ', ভালে আছে, ভালে আছে। বাকী তোমাক- কলেজো খতম হৈ এতিয়া কি কৰিব ভাবিলা? বহুত দিন ভাবি লগে পোৱা নাই।
অহ, লগ-
হেল্ল'
অহ।
অহ
আহি আছে, আহি আছে।
ঘৰত
তুমি এটা কাম কৰা, হেল্ল' হেল্ল' শুনাচোন। তুমি মানে হেট-
হেল্ল' হেল্ল'